হেল্ল'। আছে আছ হেল্ল' আহ কত আছা
মই বাহিৰত আছো অকমান
অ', ফুৰিব গলা নেকি?
উম, গ'লো।
আচ্ছা আজিয়া কত শ্বিলঙত নাই কত আছা
সিৰ আছে
আচ্ছা কাশ্মীৰ
উম।
অ', তা জাগাটো কেনেকুৱা লাগিছে লৈ কেনে?
অ', ত মানে বত আৰু ন কবাই আৰু তুমি পিছে কেতিয়া আহিবা? উম।
মই মই সেই দাৰ্জিলিং যোৱাৰ কথা আছিলে যোৱা নাই যাম এতিয়া অলপমান হেৰি প্ৰব্লেমৰ কাৰণে যাব পৰা নাই পিছত যাম।
উম।
অ'। উম অ', হেৰি তাৰে তুমি ক'ত বুলি ক'লা? অ কশ্মীৰ তাৰে অ ফুডবোৰো খাই ভাল লাগে
বুত মানে এক দামো বু
অ তাৰে পাহাৰীয়া জাগা ন মতে অ ততে বহুত হেৰি হয়
উম, আৰু মেগীটো নকবাই ইমান টেষ্টি বনাই।
উম, আৰুকোৱা
কাশ্মীৰৰ পৰা আহ শ্বিলং যাম
আচ্ছা শ্বিলং তাত তো ব়িয় ঠাণ্ডা জগায় আাৰ এ, গুৱাহাটীত বহুত গৰম ন এতিয়া, শ্বিলং যায় কেনে ভাল লাগিব। ঠাণ্ডা জাগা ন? উম অ', তাকেতো ময়ো ভাবিছোঁ। আমাৰতি ইয় তে এতিয়া এনেকুৱা গৰম পৰিছে মানে একো লাই যাব মন গৈছে যাবা নেকি এদিন বল অলপ ধৰ
উম
তুমিতো ইতিয়া এ তে নাই ন? তুমি কেতিয়া মানে আহিবা গুৱাহাটী? অ'
উ, বাৰ তাৰিখ মানে যাব পাৰিম।
এঘাৰ
বাৰ-বাৰ।
তাছত, ঠিকে আছে একো নহয় মইো অলপমান এতিয়া বেলেগ এটা কামৰ কাৰণে বেলেগ জগাত যাব লাগিব উম
তিয়া তুমি ক'ত যাবা এতিয়া
এতিয়াতো মই ঘৰতে আছো বৰ্তমান হেৰিত যাম এতিয়া অলপমান ফেঞ্চৈ ওলাই যাম
উ আৰু একো লেন জোগাতটো কি ধুনীয়া আৰু পানীৰে ভৰা শুনাও ভাল লাগে চুইং কৰি অ আৰু কোৱা
এ হে অ কি কয় ৰাজস্থানৰ কাপোৰ বিলাক ধুনীয়া লাগে ন ৰাজ থাকে পিন্ধি বুত ভাল লাগে বহুত ধুনীয়া লাগে
উম তেনেখ্যা কেন্ত ভাল লাগে ন?
উম হম আৰু হেৰি শ্বিলংত যে চছেভেন চষ্টাৰ আছে বুলি গম পোৱা নে শ্বিলঙৰ চাইডত ছেভেন চিষ্টাৰ ঝৰ্ণা নদীটো উম। তাকেতো সিটোক চেভেন চিষ্টা বুলি কয়। বহুত ধুনীয়া লাগে জাগাটো।
উম ত তছা
আহ
গোৱা গোৱা
অ' কোৱা?
গ ফাইভ ষ্টাৰ হোটেলটো যে তাতোতো ভাল লাগে
কি
গোৱা গোৱা।
অ' গোৱা। আচ্ছা। তাতেওতো ভাল লাগে নাৰিকল গছ ঠছ তে ধেঙীয়া তালাৰে তলত বেঞ্চ বোৰ বহ থাকে উম, ধুনীয়া সাগৰৰ ঠাণ্ডা বতাহ।
উম
আৰু কি কি ক'ত যোৱাা উ ক'ত যাব পাৰি
জাগাটো বহুত আছে কিন্তু তুমি ক'ত বেছি ভাল পোৱা যাই কেনে
তাকেইতো, দাৰ্জিলিং, কাশ্মীৰ, শ্বিলং
বেয়া তাৰপিছত
উম আৰু হেৰি তোমাৰ সেই লগৰ জনী ক'ত গ'ল?
লগৰ জনী, অ', অ', অ'। অ', মোৰ লগৰজনী তো, আ কি কয়, কি নাম আছিল এইটো?
ক'ত যোৱা বুলি ক'লে। অ', হেৰি মুম্বাইল কি গ'ল, মুম্বাইত গৈছ হেল্ল'
অ ই মুম্বাইৰ পৰা দিল্লীত যাব।
অ', তাকেটো আৰু হেৰি কলকাতা জাগাটোও ভাল। কলকাতাতো এতিয়া বহুত গৰম।
অ', কলকাতা গৰমে, আমাৰ গুৱাহাটীতকে।
অ', এতিয়া কলকাতাত যাই লাভে নাই, এদ এনেকুৱা গৰম। মানে কলকাতা, দিল্লী সেইবোৰত বেছি গৰম, আমাৰ আমাৰ ঠাইতোৱে যি অলপমান ঠাণ্ডা পৰিছে ফুৰিব যোৱা কেইট তিয়া দাৰ্জিলিং, কাচ দাৰ্জিলিং, শ্বিলং
অকমান বাহিৰত উলাই আইবা নেকি? ঘ - দুনিয়া হাল্লাচিল্লা হৈ আছে। ব'ল হেল্ল' হেল্ল'- হেল্ল'